হেল্ল কক
অ কি কৰিছ?
এ আছো তই?
আছো দে ভালেই।
অ', এনেই ভাত চাত ভাত পানী খালি?
খালো খালো তই?
খালো দে।
উম কিহে
আজি মায়ে মাছ বনাইছিলে।
অ কি মাছ, কি মাছ? হেল্ল', কিম এ তোৰ মাততো শুনা পোৱা নাই তোৰ মাততো শুনা পোৱা নাযায় এতিয়া এতিয়া পাইছোদে
অ এয়া হে ৰৌ মাছ বনালে দে অ
কি ক ক কৰ পৰা আনিলি অ
কৰ পৰা মানে পাছ চাইদে আমাৰ মানে মানুহে এঘৰত পুখুৰী সিচি কি আছিলে? তাৰ পিছত তাৰ পৰাই আনিলো দে, কিনি পেলাই আনা গৈছে। অ', উঠাই দিছো।
অ', এ', হেৰি। এইয়া তোৰ এইয়া এয়া হেৰি ইয়া হেৰি বনাই যে তোৰতটো কি আছিলে তই মাজেতে যে কৈছিলি মাজতে যে কৈছিলি এয়া মাংস। দি মম টো যে
অ', -অ', সেইটো ক অ',
অ', সেইটো কচোন আজি মানে খাব মন গৈছে মই মানে মাক শিকাই দিওঁ মায়ে নাজানে ন',
তহতে, কিহেদি বনাবি?
মাংস মাংস ব ব ব্ৰইলাৰ আনিছো আধা কেজি ব্ৰইলাৰ আনিছো।
মিক খুন্দিম মিক্সিত পিছি ল'বি মাংস মানে শুকিন মাংসখিনি
এই মিক্ মিক্সিত পিচিব যে দিয়হতই এইটো যে গুড়া হৈ গলে কি হব এইটো মাংস দেখোন নাথাকিবই কিবা হেৰি হৈ যাবগৈ
আৰু এই মানে মিক্সিত নিপিছিলে তই কেনেকে হয় বা মিক্সিত নিপিচিলে ন দ দ কৰি দে দঢ়ি দা দি কাটি কাটি দে ক
আৰে মোৰটো শুন না মোৰ মোৰটো শুন না ডাইৰেক্ট তো ফ্ৰাই কৰি দিওঁ ন ডাইৰেক্ট ফ্ৰাই কৰি পেল এনেকে হাতেৰে ছিগি চি। হৈ গ'ল
উম ফ্ৰাই কৰিলে ম কি হব বাৰু অলপ মমো নহব নহয় সেইটো কেনেকে কি হব
দে দে হ'ব দে মিক্সিত কেনেকে কেঁচা মাংস গুড়া কৰে মই সেইটো নাজানো।
অ মাংসখিনি দিয়াৰ লগে লগে মিক্সিত এনেই পিছ পিছা যাব নহয় গম পাবি নহয় মিক্সিত যদি ব্লেডখন ঢাৰ আছে এনেই মানে পিছা যাব
এই বেয়া হ'লো এইটো ওচৰ মানুহে নি নি নি নি এতিয়া মানে এইটো আমাৰ এইটো ধাৰ নাইকিয়া হৈ গ'লগে আৰু এটা কি জান এইত যে নদ এটা থাকে নহয় নদ নদ তটো ঢিলা হৈ গ'ল এতিয়া টাইট কৰিব পৰা নাই নহয় এতিয়া টাইট কৰাই এইটো এনেকে চামুচৰ নিচিনা এখন আহে এখনো হৰালে।
উম। এটা কাম কৰ নহলে মাংসখিনি হেৰি ফ্ৰাই কৰিব নালাগে মাংসখিনি ধুনীয়াকে বইল কৰ বইল কৰা পিছত ধুনীয়াকে এ এ এটো এটোক এটোক কে চি
উম।
চিকাৰ পিছতে তাৰ পাছত ত সেইখিনি থবি তাৰ পিছত ধুনীয়াকে। মিহি মিহিকে একদম বহুত মিহিকে পিয়াজ খিনি কাটিবি।
পিয়াজ খিনিও মিহিকে কৰিব লাগিব মিহি এটা কাম কৰো ম মা মাংসৰে পিয়াজে একেলগে কৈ দিওঁ নহ'লে একেলগে মানে উ একেলগে একেলগে তোৰ মাৰি দিও। গু়ৰা কৰি দিওঁ
আকৌ যে মেম মিক্সিটো চোন বোলে বেয়া হৈ আছে
এ তে চলিব আৰু তেও মানে আৰু ইমান গু়ৰা নহয় সেইটোৱে কৈছো তোক চলে আমাৰ আমাৰ আদা আ আমাৰ আদা নহৰু তাতে ম এ বু
অ দে সেই মাংস সেই একেলগে মাৰি দিবি তাৰপিছত তাতে ম নহৰু নহৰু দিবি মানে মাংসখিনিও ন চাই তাৰ পিছত ধুনীয়াকে আদাল
আধা আধা কেজি আধা কেজি মাংস লাগি আহ আধা কেি কেজি মাংস লাগিব জানো
হেই নালাগে ত কেইটামান খা বা ঘৰৰ মানুহ কেই টা ঘৰত তই সেই মা যদি আৰু সেয়া এপোৱা মাংস বেছিহে হ'বগৈ
এপুৰা বেছিহে হয় নেকি এ দে দিম আৰু বেছিকৈ খাম আৰু সেইটোৱে কথ
অ থৈ দিবি দে অ ফ্ৰিজ আছে যদি ফ্ৰিজতে ভৰাই থৈ দিবি তাৰপিছতে ধুনীয়াকে মাংসখিনি ধুনীয়াকে ব‌ই বইল কৰি পেলাই আঁতৰাই ল'বি নহবা পিচি ল'বি তাতে পি পিঁয়াজো ডাঙৰ ডাঙৰ চাৰিটা দিবি
উম উম পিয়াজ বেচি দিলে ভাল তই তই নাজান এইটো পিয়ঁয়াজটো বেছি দিলে তোৰ কি হব মিঠা মিঠা লাগে ন ভাল লাগে
এইটো নহ‌য় ন ম মই তৰকাৰী বনাব দিয়া নাই নহয় তোক মই
আৰে যিয়ে নহওক ন ভিতৰততো মমটো ভিতৰত তুন মালটো বেছি থাকিব লাগিব
উম তহ তই ত ত‌ই তয়ে খাগৈ যা ম মই নকওঁ নহলে তই নি জে বনাই খাবি অ তাৰপিছতে ধুনীয়াকে হেৰি দিবি আহ পিয়াজ দিবি দুটা ডাঙৰ ডাঙৰ দুটা দুটা দুটা তিনটা মানৰ দিবি আৰু তাৰ পিছত নহৰু দিবি নহৰু ডেৰটাৰামান দিবি ডেৰটা ডাঙৰ ডাঙৰ ডাঙৰ নহৰু এটা দিলে হ'ব সৰু নহৰু হলে অলপ এটা বেছি দিবি অকমান বেছি দিবি তাৰপিছত আদা এ অকনমান মানে এক ইঞ্চি মান দিবি
ৰচুন ত মেইন বস্তুটো যে কোৱাই নাই
কোনটো
আমাৰ ঘৰত আটাহে আছে ময়দা নাই যে আটা দি হব
পাৰিটো আটা আটা দি বেছি ভাল তই মানে একদম বহুত মানে স্বাস্থ্যকৰ মম খাবি দেচোন এই ময়দাটো বেছি খোৱা ভাল নহয়তো অ আটাটো ধুনীয়াকে প্ৰথমতে মাৰি থবি অলপ সেইটো দোকানতটো ময়দা দি ময়দা দি বনাই মানে বনালে বেছি সময় থ'ব নোৱাৰে টান হৈ যায়
অ অ
মানে আকৌ গৰমাই থাকিব লাগে কিন্তু ময়দটো ময়দাটো বনালে বহুত ধুনীয়া কোমল হয় আৰু ভাগি নাযায় অ আৰু ভাগি নাযায় এতিয়া ঘৰতটো ইমান ইমান তুমি ষ্টাইল কৰি নাথাকো ন মই আটা দি বনালেও ভাগি নাযায় বাৰু
উম আৰু এটা কথা তই যে তই যে মোক যে কলি কে হাহ মাংস যে তোৰ মানে মিক্সিত মাৰি পেলাই সে গুৰা কৰি পেলোৱা হ'ল তাৰ পিছত এতিয়া ম'ম'টোত মই কি কেঁচা মাংস ভৰাই দিম নে আকৌ সেইখিনি আকৌ ফ্ৰাই কৰিব লাগে
তাকেতো কৈ আছো ৰহঁ ত শুনি যাচোন কেঁচ মাংস যদি হয় মিক্সিত ঘূৰাব পাৰি একেলগে একেটাই কথা। বইল মাংস হলেও বইল মাংস হলেও ধুনীয়াকে সেইখিনি একেখিনি একেখিনিকে বস্তু দিবি। তাৰপাছত তাতে ধুনীয়াকে অকণমান হেৰিও দিবি। এ ধনিয়া যদি আছে ধনিয়া পাত।
ধনিয়া তোৰ পাতটো নাই ধুনীয়া পাউদাৰটো আছে।
অ ধনিয়া পাউদাৰটো গোন্ধাই নে?
অ কি ধুনীয়া লাগে। এইটো যে নহয়-নহয় পেকেটত যে ত পায় নহয়। ন গুৰি-গুৰি।
তাকেতো এই গোটা, গোটাত ধুনীয়া মানে হেৰিটো গুটিটো।
অ সেইটো গুৰি কৰি পেলাই বেছি ন হেৰিত পেকেটত ভৰাই কিয় একেই ধুনীয়া গোন্ধাই।
উম, এ এয়াৰ অনলি মানে এয়াৰ হেৰিহে দিয়ে কি বুলি কয়? কেঁচা পাতহে দিয়ে অ পাত
এতিয়া গৰম দিনত গ এতিয়া গৰম দিনত নোলাই নহয় ধনিয়া।
হুল-হুল থাকা যে মান ধনিয়া পাত যে মান ধনিয়া পাত অলপ দিব।
এ সেইটো নাই আছিলে-আছিলে এতিয়া এই মান নাই নি শেষ কৰিলে নাই।
অ, সেইটো নাই নাই যদি নিদিবি আৰু সেইকেইটা বস্তু দিবি তাৰপিছত তাতে অলপ জালুক মানো জালুক অকমানো দিবি।
জালুক অলপো দিব লাগে আকৌ হেৰি এয়া এ তোৰ এইটো মছলাটো কি আছিলে মেগী মছলাৰ অলপো দি দিম।
মেগী মছলা মানে কি অলপ নিজে নিজৰ নিচিনা বনাই খা মেগি। মেক মলা দিলে মানে মেগীৰ সোৱাদ আহি যছে ভাল নালাগে একো মানে। ম'ম'টো ম'মোয়ে, নহয় ম'ম'টো ম'ম' হিচাপে খা। তাৰ পিছত ধুনিয়াকৈ জালুক অলপ, জালুক অলপমান দিবি তাৰ পাছ জলকীয়া যদি খাব বাৰু জালুকখিনি যদি জ্বলা বেছি নাই হোৱা জ জলকীয়া এটামানো দি দিবি অকমান খাব বাৰু পিছত নিমখ দিবি সোৱাদ অনুসাৰে। তাৰপিছত যদি ঘৰ মিঠাতেল হয় কেঁচা মিঠাতেলকে দি দিবি। যদি কিনা মিঠাতেল হয় কি মিঠাতেলটো হেৰি কৰিবি তই ধুনীয়াকে গ - উতলাই লবি। এক চামুচ মান উতলাই লৈ পেলাই হাটা এখনতে উতলাই বলে ডাইৰেক্ট মানে - মানে হেৰিত দি দিবি কেঁচা মাংসখিনিত বা এইয়া হেৰি মাংসখিনিত বইল মাংসখিনি ওপৰত দি দিবি।
অ' অ'।
তাৰপিছতে সানিবি ধুনীয়াকে অকমান সময় থৈ দিবি। থৈ দিয়াৰ পিছত আটাখিনি গোল গোলকৈ মাৰিবি। বেলিবি।
আটা- আটা - আটাৰ এইটো লা -লাডুটো কিমান ডাঙৰ কৰিব লাগে?
তই বনাবি আৰু কিমান ডাঙৰকে বনাও।
সৰু সৰু, সৰু সৰু চাইজ কৰিম হয়। আমাৰ তেনেকুৱা ডাঙৰ পাত্ৰও নাই নহয়।
নহয় চা তই যদি
এই ৰাইচ কুকাৰতে দি দিম।
অ ৰাইচ কুকাৰতে দিবি তল লাইনৰ ৰাইচ কুকাৰ এটা আছে। মম' - মম' অ মম'টো যদি ডাঙৰ হয় যত চাৰিটা ম'ম' খাওঁ তাক দুটা ম'ম' য়ে হ'ব ন?
অ'।
তাৰপিছতে ধুনীয়াকে ডাঙৰ ডাঙৰকে বনাবি। পুৰিটো মানে ডাঙৰ ডাঙৰকে পুৰিব লাগিব দেই মানে এইয়া ৰুটি সেইটো যে ডাঙৰ ডাঙৰকে পুৰিবি তাৰ পিছত - তাৰ পিছত মাংস
উৰিম কিয় আকো? উৰিম কিয় আকো? বইল হে কৰে।
পুৰি নহয় অ এইটো সেইটো হেৰিটো যে এ ৰুটিটো বেলে যে।
অ অ। সেইটো ক আকৌ পুৰিম বুলি কলি তই। খেলি মেলি লগাই দিলে আৰু খেলি মেলি লগাই দিলে আৰু সেয়া কিবাহে হব। মই বোলে মই বোলে বৰ বইল কৰিলোঁ বইল কৰাৰ পিছত বোলে আকৌ পুৰি দিলোঁ।
তেতিয়া খাবা আৰু।
এ খাবি আৰু ভাল লাগিব তাৰ পিছত ধুনীয়াকে ৰাইচ কুকাৰ ওপৰত মানে ৰাইচ কুকাৰ সেইখন যে জালনী চাল ফুটা ফুটা জালনী খন যে। জালনাখন যে তাতে অলপ তেল অলপো সানি লবি তেতিয়া মানে লাগি নধৰে, ধুনীয়াকে তেল অলপ সানি ল'বি। অকনমান তেল সানি লবি হাতে দি বা ব্ৰাছ দি আছে যদি ব্ৰাছ দি সানি লবি।
আছে আছে। ব্ৰাছ এডাল আছে।
অ ম'ম' কেইটাত আটা বলে বহাই দিবি তাৰপিছত ঢাকনা মাৰি থবি দছ মিনিট মান ঢাকনা মাৰি থবি মানে আটা যে আটা দিলে মানে অলপ টাইম সময় লাগে মানে হে অ সিজুত আৰু মাংস মাংস যদি কেঁচা হৈ আছে অলপ সময় বেছি বেছি সময় সিজাব সিজাব লাগিব ন এই সিমান সময় সিজালেই হয় যদি ৰাইচ কুকাৰৰ পৰা যদি বতাহটো ওলাই নাহে
অ
কিছুমানে চচত চচত হে কৰে ন তেনেকুৱাত মানে বতাহটো যদি ওলাই আহে বেছি সময় সিজাব লাগে তাৰপিছতে চাটনিটো চাটনিটো তই চচ খাও নে নে চাটনীয়েে জোল মমো বনাই খাও কেনেকুৱাকে খাৱ তই
এইটো হেৰি দোকানৰ পৰাই চচ কিনি আম
অ তই যদি জোল মম' খোৱ এটা কাম কৰিবি ধুনীয়াকে এটা যে
কি জোল ম'ম' জোল ম'ম' কেনেকে বনাই আকৌ নহয় মইতো জো জোল মম' খাম বুলি কোৱা নাই ন মইতো কৈছো যে মম'টো কেনেকে বনাই সেইটো সুধিছো বাকী তো চচটো চচটো তোৰ বিলাহীটো সেইটো কিনিল দোকানৰ পৰা দোকানৰ পৰা কিনি আনিম তাৰপিছত ঘৰতে পদিনাও আছে হয়
ভূত জলকীয়া আলু দি পেলে বিহা হৈ গ'ল খাবি তাৰপিছত